হেল্ল'
হেল্ল'
হয় নমস্কাৰ,
অঁ হয় হয় নমস্কাৰ কওকচোন,
অ অ মই, এটা বিশেষ কাৰণত ফোন মাৰিলো আপোনাৰ এটা মই কথা শুনিছো যে আপুনি, অতি সুন্দৰভাৱে বাঁহী প্ৰশিক্ষণ দিয়ে,
হয় হয় ঠিকেই শুনিছে বাৰু,
হয় সেইবাবে আমি, আমাৰ গাঁৱতে সৰু সৰু ছজন, শিশুক আমি বাঁহীৰ প্ৰশিক্ষণ দিম বুলি ভাবিছো আপুনি, যেতিয়া আপুনি বাঁহী শিকায়ে তেন্তে আপোনাকে মই, এ কথাটো কলো আপুনি শিকাব লাগিব।
হয় হয় ঠিকেই ভাবিছে বাৰু,
হয়, আপুনি পাৰিব ন নাই সেইটো কওক?
হয় হয় নিশ্চয় পাৰিম বাৰু,
হয় আপোনাৰ, অ কিবা অসুবিধা নাই নহয় মাজত, আপুনি পাৰিলে কালি কাইলৈৰ পৰাই আহিব। হয়
নিশ্চয় মই কাইলৈ পৰাই যাবলৈ চেষ্টা কৰিম,
হয় আৰু আপুনি ভাত পানী খালে,
ভাত এয়া আহাৰটো গ্ৰহণ কৰি আছো।
হয় কি হে খালে বা?
ভাত এয়া দালি আলু ভাজি,
অঁ
তাৰপিছত আৰু শাক,
হয় ভছ বহুত ভাল খাদ্য আছে বুলি,
আ
ভাতটো আপুনি বহুত ভাল বস্তু খাইছে,
হয় হয়
হয়
আপোনালোকৰ ঠিকেই আছে গা ভা,
হয় হয় আমাৰ ঠিকে আছে বাকী মোৰ হে অকমান গাটো, টিত্।
হয়, হয়।
আজি পুৰা মোৰ জৰ উঠিছে।
আপুনি আহাৰ গ্ৰহণ কৰিলেনে বাৰু?
হয় হয় আজি আমাৰ শুকান নহয়।
হয়, হয় কওক।
এইয়া হৈছে যিখন চৌ আৰু এটা বিশষে দৰকাৰ আছিলে যে যোৱা বছৰ আপোনাক মই অমণৰ ককাইক গৈছিলে আৰু আপুনি। এ আমাৰ লগত যে ভ্ৰমণলৈ গৈছিলো এই যোৱাবাৰ আমি যে উম। যোৰহাটলৈ
হয়, হয় আপুনি অনুগ্ৰহ কৰি যোগাযোগৰ ব্যৱস্থাটো অ কণমান ওচৰত লওক। মই শুনা পোৱা নাই। হয়, হয় এতিয়া আহিছে বাৰু।
হয়, সেইবাবে মই আপুনি যাব বুলি আপোনালৈ এই ফোন ফোনৰ যোগেদি মই যোগাযোগ কৰিলোঁ। আপুনি নিশ্চয় যাব চাগৈ? হয়, এইবাৰ অঁ, হয় এইবাৰ আমি এ গাঙৰ স্থানলে আমি ভ্ৰ ভ্ৰমণটো উলিয়াইছোঁ।
হয়, ঠিকেই। হয় হয়।
হয়, আৰু আমাৰ গাঁৱৰ আৰু ছজন লোক কৰি পেলাই সেই ভ্ৰমণটোত যাব আৰু আপোনাৰ হতি সাতজন
হয়, হয়। নিশ্চয়, আপোনালোকে ভালেই ভাবিছে।
আমি খোৱা-বোৱা আমি তাত নিজে বনাই নাখাওঁ। আমি সেই খোৱা-বোৱা আমি হোটেলতে খাব লাগিব। কাৰণ তাত আমি বহুতো চাবলগীয়া বস্তু আছে।
হানিকাৰক বস্তু নোখোৱাই ভাল।
হয়, আমি তাত গৈ বনাই নাখাওঁ কিন্তু হোটেলতে খাওঁহি। তাত এনেও আমি উম, গৈ মাংস জাতীয় বস্তু আমি নাখাওঁ আমি। উম দালি খাওঁ আৰু ভাত
হয়, হয়।
তেনে ধৰণৰ বস্তু আমি খাম।
হয়, হয়।
আৰু সেই ভ্ৰমনটোত আপুনি এ টকা পাঁচশ টকা দিলেই হ'ব।
অঁ, হয় নিশ্চয় যোগাযোগ কৰিম বাৰু।
হয়। আৰু অঁ, বাকী আপোনাৰ ঘৰৰ সকলোৰে ভালেই আৰু মই এটা কথা শুনি ছিলো যে আপোনাৰ দেউতাই অতি সুন্দৰকৈ সেইবাবে আমি অ' আপোনাৰ দেউতাক এ' আমাৰ ৰাইজে এখন সেইবাবে আমি আপোনাৰ দেউতাকেই ভাও দিম বুলি ভাবিছো।
হয় হয়
স ভটো আমাৰ গাঁৱত ম সমানে কৰিব পৰা মান োলোৱা নাই সেইবাবে তোমাৰ দেউতাই অতি সুন্দৰ ভাৱে ভাও কৰে। মই আপোনাৰ দেউতা - দেউতাৰ কথাটো মন আপোনাৰ দেউতাই নিশ্চয় পাৰিব চাগে।
নিশ্চয় পাৰিব।
হয়, আৰু আপোনাৰ স্ব - স্বাস্থ্য পতি ভালেই নহয়? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। অ' হয়, এতিয়া আমি